হেল্ল, হয় আপুনি খুনিব পাৰিছে মোৰ কথাবোৰ?
হয় শুনিছো।
হয়, হয় নমস্কাৰ।
হয় নমস্কাৰ নমস্কাৰ।
অ', কি কৰি আছা আপুনি, এতিয়া?
অ', মই আছো এতিয়া বৰ্তমান এনে।
অ', হয়, হয়, মই প্ৰথমে আপোনাক, ৰাতিৰ আহ মোৰ মৰম আৰু ভাল পোৱাটো মই আপোনাক জ্ঞাপন কৰিলোঁ।
হয়, হয় ধন্যবাদ।
হয়, হয় আপুনি ৰাতিৰ ভাত খালা?
নাই, নাই খোৱা নাই বৰ্তমান, খাম আৰু।
হয়, হয়, হয়।
এইকেইদিন বতৰ কেনেকুৱা চলি আছে আপোনাৰ?
বতৰটো বৰ্তমান বৰষুণ দি আছে।
হয়, হয়, হয়, আজি দি আছে বৰষুণ।
হয় হয়।
অ', আচ্ছা, মই আপোনাৰ লগত এ কেইটামান কথা পাতিম বুলি মই আপোনাক ফোন কৰিছিলোঁ।
হয়, হয় কওঁক।
হয়, আপুনি অকণমান টাইম দিব পাৰিব মোক?
হয়, হয়।
হয়, হয়, আমি বা আজিৰ দিনত
হয়।
আহ যোনটো আমি বা ভাত খাওঁ, ন'?
অ',
বা এই আমি ভাতটো কেনেকৈ আমি বনাওঁ। আৰু আমি ভাতটো কৰ পৰা পাওঁ। এইটো, আমি ভাতটো ক'ৰ পৰা পাওঁ, বা আমি ভাত টো কেনেকৈ বনাওঁ।
অ', আচ্ছা আচ্ছা।
সেই বিষয়ে আপুনি অকমান ক'ব পাৰিব মোক।
হয়, হয়, হয়।
হয় হয়।
অ', আমি ভাতটোতো আমি ধানৰ খেতিৰ পৰা পাওঁ।
হয় হয়।
ধান খেতিৰ পৰা, অ, আৰু আমি ভাতটো, আমি কুকাৰতো বনাও আৰু আমি সান্দিতো বনাও।
হয় হয়।
আৰু, চৱেটাৰাটো বনাওঁ।
হয়।
অ', হয়, হয়,
হয়।
এনেকৈ বনোৱা যায়।
হয়, হয়,
এতিয়া আমি বিশেষকৈ আমি বাহিৰত থাকো নহয়।
হয়! হয়!
অঁ আমি বাহিৰত আৰু সেনেকৈয়ে ট কি এ কি বুলি কই। এই হান্দি বা কোকাৰ সেনকা ধৰণৰ বস্তুত বনোৱা হয় আৰু।
হয় নিশ্চয়!
হেত মোক গেনানি
এতিয়া আপুনি কব পাৰিব মোক আহ যে আমি ধান খেতি কেনেকে কৰো?
অ ধান খেতি আমি আহ প্ৰথমতে আমি এই ধানটো আমি বোকাত ৰুব লাগে তাপিছত তাৰ আগতে আমি হাল বাব লাগে।
হয়! নিশ্চয়।
অঁ সাল বায় নিলে তাৰপি তাৰ পৰা আমাৰ যিটো গছ হয় ধানৰ সেইটো আমি ঘালি পেলাই আৰু বোকাত আমি ভালদৰে ধুনীয়াকৈ ৰুব লাগে।
হয় হয় নিশ্চয়। হয়।
উম তাৰপিছত সেনেকৈ ধানটোল যেতিয়া আমি। ৰোৱা হয় তাৰপিছত আমি ভালদৰে চাব লাগে।
হয়।
পানী দিব লাগে পানী আছে নে নাই সেইটো চাই।
হয়।
আৰু গৰু ছাগলী নোসোমাৰ দৰে আমি বেৰা দিব লাগে কেতিয়াবা।
হয় হয় হয়।
হয়।
ঠিক তেনেকৈ অলপ ডাঙৰ হ'লে। আমি যেতিয়া ধানৰ ফল লাগিব।
হয়।
ধান লাগিব তেতিয়া আমি, অঁ চৰাই চিৰিকটিৰ পৰা বাচিবৰ কাৰণে অকমান চাব লাগে।
হয় নিশ্চয়।
তাৰপিছত আমি তেনেকেই আমি টোক ভালদৰে পকিলে আমি তাক কাটা হয় মেচিনেৰে কাটা হয় আৰু মানুহেও কাটে। আজিকালি আজিকালিতো বেছিভাগ মেচিনেৰে কাটে।
হয় আজিকালিতো অ হয়। নিশ্চয়।
উম।
আৰু ক'ব আপুনি?
আপুনি অকমান কওকচোন।
হয় হয় নিশ্চয় আহ। আমাৰ আ আজিৰ দিনত বা আমি জীয়াই থাকিবলৈ আমাৰ মেইন খাদ্য বুলি কোৱাগ লৈ আমাৰ আ যা ভাত।
উম হয়।
হয় আমি মেইন যদি আমি আমাৰ যে আজিৰ দিনত আমি আ জীয়াই থাকিবলৈ আমি ভাত টো খাই কেনে আমি জীয়াই থাকো। আমাৰ মানে কি হয় আহ বা বেলেগ বেলেগ এনডাৰ ষ্টেটাৰ নিচিনা। আমাৰ কি হয় আমি ৰুটি, পুৰি বা এনেকৈ অন্য খাদ্য খাই আমি জীয়াই নাথাকিও।
হয় হয়।
আমাৰ আহ আগৰ পৰাই আমাৰ আহ যা আইতা আবু সেইবোৰ আমাক শিকাই গৈছে যে আমি সুৰু পৰা আমি ভাতৰ ৰ ভাত খাই আমি জীয়াই থাকো এতিয়া আহ। এই ভাৰটো আমি আহ আজিৰ দিনতো আমি বহুত আমাৰ গেছ বা বিভিন্ন ধৰণৰ আমাৰ কি হ'ল আহ। বনোৱা আজিৰ দিনত ওলাই গল আমি আগতে ভাতবোৰ আমি আহ চৌকাত বা খৰিৰে আমি ৰনোৱা আছিল। বা আমি অ জিয়ত।
শৰীৰ।
অ খৰি অ অ জুইৰ আৰু খৰিৰ লগত আমি ৰান্ধা আছিল। আজিৰ দিনত এইবোৰ সেইবোৰ দিন সলনি হ'ল। এতিয়া আমি আহ গেছত ৰান্ধো বা হিটাৰৰ ৰান্ধো এইবোৰ আমি কুকাৰত ৰা ৰান্ধো আৰু এতিয়া আমিত ধানবোৰ আমি কেনেকৈ বনাও বা আমি আ যে চাউল আমি যে ভাত খাওঁ। সেই চাউল আমি কৰ পৰা পাওঁ বুলি আমি কলে আমি ধানৰ পৰা পাওঁ। হয়নে?
হয় হয়।
হয় এতিয়া আমিত ধানটো আমি কেনেকৈ বনাও বা আমি ধানটো কেনেকৈ ৰুও। এইটো বিষয়ে মই আপোনাৰ ওচৰত অকমান কথা কম। এতিয়া আমি ধানটো ৰুবলৈ আমাৰ আগতে বহুত কি হয় বা আমি আমাৰ হাতেৰে আমি ৰোৱাছিল। আমি গৰু দি আমি হাল বোৱাছিল। কিন্তু আজি কি হ'ল আজিৰ দিনত আমাৰ যাক সময়বোৰ চেঞ্জ হল বা সলনি হল।